হেল্ল'
অহ,
ঐ কি খবৰ?
খবৰ ভাল ৰ।
বাকী গুৱাহাটীতে আছ না গাঁৱত আছ।
গুৱাহটিতে আছো ৰ। তই গাঁৱত আছা নেকি? পৰহি আহিলো মই গুৱাহাটী পৰহি।
অ' বাকী কাম কৰি আছা। অঁ
বাকী কিবা খালি নে নাই?
অ' মই কামৰ পৰা আহিলো ৰা আহি কিনে খালো
কি খালি
এইয়া কামৰ পৰা আহোতে সেৰি লৈ হৈছিলো আহ এই বাৰ্গাৰ কিঙৰ পৰা বাৰ্গাৰ লৈ আহিছিলো আৰু ৰ'ল লৈ আহছিলো
অ' ৰলো পায় নেকি তাতে
নাই নাই তাতে নাপায় ৰল বেলেগৰ পৰা আনিছো
আচ্ছা আচ্ছা বাৰ্গাৰকিং একদিন যাব লাগিছিল নহয় আমি
অ', ওলাবি অফ থাকলি
কেইদিনতে যাব পাৰি চবৰে অফ মিলে নেকি মোৰ ফ্ৰাইডে অফ নাই আমাৰ অকল ছেটাৰডে অফ থাকে কিন্তু মোৰ ফ্ৰাইডে মৰ্ণিং আছে ইভিনিং যাব পাৰিম যদি যা
অ' অ' ইভিনিং যাব পাৰি ইভিনিঙে এইগিলাত যাই ভাল লাগে ৰাতিপুৱা ভাল নালগে না
অ' সেইটোয়ে নাই মই ভাবছিলো আৰু কৰ'বাত যাব পাৰিলো যদি অফ একেলগে কিন্তু নাই না ডাইৰেক্ট বাৰ্গাৰ্কিঙে যাব লাগিব
অ', অ' কোৱা পিছে
উম বাকী কচোন ফোন কিয় মালি আজি ইমান দিন মূৰত ইমান দিনতো খবৰ নাছিল তো
মইচোন সদায় তোক হোৱাটছাপত সদায় মেছেজ কৰিয়ে থাকো
হোৱাটছএপত মেছেজ দিলে নহয় না আহি কিনে এটা খবৰ ল'ব লাগে পাহৰিয়ে গৈছা মোক
অ', মৰা নাই নহয় ত মৰলি গলো হয়
অ' সেইয়টোো তহঁতৰ এটা ভুল সময় থাকোতে নাহা পিছত পস্তাবি
দে
কচোন আজি ফোন মাৰছিলি যে কিয় আজিও কিবা পইচা পাতি লগাছে
কথা এটা আলোচনা কৰিব ৰ এনে চচিয়েল মিডিয়াই জীৱনত কেনেকে প্ৰভাৱ পেলাই ন কচোন তই কি জানা
চচিয়েল মিডিয়া কিন্তু এক কম হয় বৰ সাংঘাতিক বস্তু দেই এইটো হা
উম
চিয় মিডিয়া টো তই এইটোৰ মানে যিমানে চলাবি সিমানে ডুব যাই থাকিবি গম পাইছা এই বস্তুটোৰ পৰাতো ওলাবা নোৱাৰা কেতিয়াও
উম
মই যে এটা কথা সুধো তোৰ পৰা য মাইলটো কাঢ়ি লয় একমাহ কাৰণতো থাকিব পাৰিবি
নৱাৰো
নৰবিনা এতিয়া যদি তোক মন আৰু এতিয়া মানে চবৰেটো অভ্যাস হৈ গৈছে ন ইণ্টাৰনেট কাটি দিলেই মানুহ কেনে হৈ যায় দেখা নাই কেতিয়াবা যে তোৰ পৰীক্ষা চৰীক্ষাৰ কাৰণে ইণ্টাৰনেট বন্ধ কৰি দিয়ে কিবা বন্ধ কৰি দে মানুহ কেনে হৈ যায় দেখা নাই সেই তেতিয়াতে
অ',
আজিকালি এইটো বস্তুটো কোনো নৰে আজিকালি মানে এটা কথা বহুত মই শুনবা পাইছো যে চচিয়েল মিডিয়াই মানুহৰ জীৱন মানে শলাৰে তোৰ মতে কি হতাটো সঁচা না মিছা
অ', এহটো চাম মোৰ মতে বহুখিনি সত্য আছে এইটো কথাত কাৰণ আজি যেতিয়া ফেচবুক হওক ইনষ্টাগ্ৰাম ইউটিউব হোৱাটছআপ আদি যিবিলাক মানে চচিয়েল মিডিয়াৰ প্লেটফৰ্ম হৈছে মানে সেইটো মানে আমাৰ ধৰ জীৱনৰ মানে এটা পাৰ্ট হৈ গৈইছে আৰু, এ যেনেকে ধৰ আমি খোৱা বোৱা কৰবাই লাগব দিনটোত তিনটাইম নহ'লে আমি চলবাই নৰিম, সেনেকে মানে ধৰ চচেল মিডিয়াতো মানে আমি ইউজ কৰবা লাগবই যিটো মানে আমাৰ, অ, জীৱনৰ অংশ এটা। নকৰলে আমি চলবা নেদে সেনেকা আৰু, ৰাতিপুৱা সাৰ পোৱাৰ পৰা মানে ৰাতি শুৱালৈকে মানে আমি দিনটো মানে চচিয়েল মিডিয়া ইউজ কৰিয়ে থাকো আৰু সেইটোৱে কথা আৰু।
উম, উম, সেইটোৱে, মানে আগতে তোৰ যদি কোনোবাৰ খবৰ জানবা লাগছিল কাবাৰ। বাতৰি কাকত বা টেলিভিশনৰ ওপৰত মানে নিৰ্ভৰ হৈ থাকবা লাগে। কিবা খবৰ জানবা লাগলে, ধৰ কিবা আহ, দেশৰ কথাই জানবা হ'ল, বাতৰি অহাৰ আগাৰ লৈকে ৰখি থাকবা লাগে। টিভিত দিয়াৰলৈকে যে নিউজটো কেতিয়া দিব আজিকালি চচিয়েল মিডিয়াৰ থ্ৰ দি সেই বস্তুটো পাই যোৱা যায়। পৃথিৱীৰ চব বস্তুৱে পাই যোৱা যায় ধৰ কাবাৰ খবৰ লবা হ'ল বা মা। ধৰ, মেছেজ এটা দি দিলি, আগতেতো এইবোৰ চিষ্টেম নাছ ছিল আজিকালিহে, সেইকাৰণে আহা যোৱাটো কমি গৈইছি।
অ, সেইটোয়ে মানে সেইটো মানে কি আৰু মানে আমি তৎক্ষনাত বস্তু এটা যোগাযো যোগ কৰবা পাৰো আৰু সেইটো আমাৰ চচিয়েল মিডিয়াৰ মানে কি এটা ডাঙৰ এডভান্তেজ আৰু সুবিধা দিছে আৰু চচিয়েল মিডিয়াই আমাক। তথ্য- তথ্য এটা বা ইনফৰমেচন এটা আমি মেছেজত আমি মানে আদান প্ৰদান কৰাতো বহুত সহজ কৰি ফেলছি আৰু। আৰু মানে ধৰ শিক্ষাৰ ক্ষেত্ৰতটো আমি মানে বহুত
ত' আৰু উল্লেখযোগ্য ভূমিকা এটা পালন কৰি আছে আৰু কাৰণ চাবি বহুত ছাত্ৰ-ছাত্ৰীয়ে সিহঁতে অনলাইন ক্লাছ কৰে বা ভিডিঅ'
অ',
কনফাৰচৰ যোগেদি এইবিলাক ক্লাছ বিলাক কৰে বা নোটছ বিলাকে লাগিলে বা বিভিন্ন ধৰ শিক্ষাৰ সামগ্ৰী যিবিলাক লাগে সেইবিলাক মানে ধৰ ছচিয়েল মিডিয়াৰ জৰিয়তে সহজে লাভ কৰে আৰু।
সেইয়ে আজিকালিটো নোটচ বিলাক পায়ে যোৱা যায় ন'।
উম,
অনলাইন ক্লাছ হলেটো সেইবোৰ ৰেকৰ্ডিং থাকে তাতে ৰেকৰ্ডিং নোটচ পাই যোৱা যায়। উম, ময়ো বাৰু তোৰ ইউটিউবৰ পৰা বহুত নত নতুন-নতুন কথা শিকব পাওঁ দেচোন যেনেকুৱা তোৰ আগতে আমি যিকোনো বিষয় মানে শিকব লাগলে তোৰ শিক্ষক বা বিশেষ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ থাকবা লাগিছিল মানে সিহঁতে শিকালেহে আমি পাৰিম। এতিয়া মানে তোৰ ঘৰতে বহিয়ে মানে নতুন ভাষা শিক শিকব পাৰি আজিকালি কিমান এপ ওলাই গেইছে তই ঘৰত বহিয়ে চাইনাৰ ভাষা শিকব পাৰা, জাপানৰ ভাষা শিকব পাৰা এপ আছে না কিছুমান সেইবোৰত থ্ৰুইদি টো প্ৰেক্টিচ কৰাই ধৰি এই ইংলিছ নাজনাচ ইছপকেন ইংলিছতো প্ৰেক্টিছ কৰাব কম্পিউটাৰ নাজনা এক কম্পিউটাৰতো এক্সেল শিকাব, টেলি শিকাব এইবোৰ চব মানে বিষয় শিকাই দিয়ে আজিকালি বস্তু বোৰে বহুত মানে সহজ কত দিছে আৰু আজিকালি।
চাবিনত সকলো বস্তুৱে যিহেতু এটা ভাল বেয়া দিশ দুয়টাই আছে আৰ। এ আমি ভাল দিশটো ল'বা লাগে আৰু বেয়া দিশটো পৰিহাৰ কৰিব লাগে আৰু সেইটোৱে কথা।
মানে বেয়া দিশ মানে কি বুজাইছা তই?
বেয়া দিশ মানে চা প্ৰথমতে মানুহে মানে কি ক মানে চাবি ছ'চিয়েল মিডিয়াটো ইউজ কৰাৰ ফলত মানে আমাৰ প্ৰথমতে সময়টো অপচি তইচি যদি আমি এইটো বেয়া দিশত ইউজ কৰি আছো যদি আমি ত পঢ়াৰ হাতত ইউজ কৰি আছো বা কিবা এটা আম মিস্কিল শিকি আছো ইউটিউবৰ পৰা হওঁক বা বেলেগ পেট প্লেটফৰ্মৰ পৰা হওঁক
অহ।
তোৰ সময়ত সেইটো কৰলি মানে আমাৰ ছ'চিয়েল মিডিয়টো ভাল ইউজ কৰাই বুজাই আৰু তেছ তুমি আমি বেয়া ইউজ কৰি আছো যদি তেতিয়া হয়তো মানে সময়ৰ অপচয় কৰে আৰু। মা তাৰ ব বহুত মানুহে মানে যেতিয়া কয় মাত্ৰ পাঁচ মিনি পাঁচ মিনিট বুলি কয় মানে এক ঘণ্টা দেৰ ঘণ্টা এনকে পাৰ হৈ যায় মানে গমেই নাপায় আৰু তে গমেণ্ট পাই যে এক ঘণ্টা দেৰ ঘণ্টা এক পাঁচ মিনিট পাঁচ মিনিট কৰি থকাতে এনেকে গুচি যায়। যেতিয়া মানে এই অভ্যস তেনকে কৰাৰ ফলত মানে ধৰ ল'ৰা ছোৱালী বিলাকৰে হওক বা যিকোনো ব্যক্তিৰ ত পঢ়া শুনাততে মানে সেইয় আৰু বেয়াঘাত জন্মে বা নিজৰ যিবিলাক কাম থাকে কাম কাজ বিলাকত বেয়াঘাত জন্মে। ব্যক্তিগত জীৱনত এটা প্ৰভাৱ পেলাই আৰু সেই চচিয়েল মিডিয়া সেইটো কথা সেইটো বেয়া দিশ আৰু ছচিয়েল মিডিয়াৰ।
সেইয়ে দেচোন এই মানে সমস্যাতটো ময়ও পাইছো দেচোন। তোৰো মই মানে কেতিয়াও ভিডিঅ' এটা চাব লাগেলে আৰু চাও আৰু চাও লাগি থাকে। ৰিল চাই থাকিলে মানে স্ক্ৰল কৰি থাকাই যায় মানে মানে এৰি দিবা নোৱাৰি।
সেয়ে মানে প্লেটফৰ্ম বিলাকে সেনেকে ভিডিঅ'তটো সেনেকে বজ সেকে বনাই ইহতে ডিজাইনতটো মানে সেনেকে কৰে যে বস্তুটো এ চাবাই লাগিব মানে কিবা এটা আছে বস্তুটো প্ৰথমতে এনেকে কৈ দিয় কিবা এটা এনে দেখাই দেখাই কিনে ভিডিঅ'টো লাষ্টলৈকে লৈ যায়। বা আজিকালি ইউটিউব, ইউটিউব ভিডিঅ'তে হওক বা কিবা এটা থামনেলত মানে এনেকা বস্তু এটা বনাই দিয়ে যে নাই নাই বস্তুতটো কিবা আছে চাব লাগিব। কি হব? কি আছে বস্তুটোত? কি নাই সেইৰে চাব লাগিব। কিন্তু যেতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰো সেই যিটো বস্তু কাৰণেহতে ভডিঅ'টো বনাইছিল সেই বস্তুতটো নাথাকে ভিডিঅ'টোত। কিবা বেলেগ বস্তুৱে দেখাই। সেনেকা কৰে আৰু
উম আৰু তোৰ এটা সমস্য আজিকালি তোৰ ভুৱা বাতৰিবোৰ ওলাই ন। চচিয়েল মিডিয়াত। দৰ বহুতে মান এইটো বস্তুৰ ওপৰত মানে নাজাকে মানে পৰীক্ষা নকৰাকে বস্তুবোৰ
আহ এইটো এইটোতো একদম মানে ট্ৰেণ্ডিঙত থকা বস্তু মানে। একদম সঁচা কথা কাৰ চ এই মানে ভুৱা তথ্যবলাক তাৰ মানে সমাজত মানে বিভ্ৰান্তিৰ সৃষ্টি কৰে। ভয়ৰ সৃষ্টি কৰে আৰু মানে কেতিয়াবা মানে সংঘাতটো হৈ যান কাজে পেচাল সৃষ্টি হৈ যায়। সেইকাৰণে যিসকল এতিয়া মানে ধৰ এই ভুৱা নিউজ বিলাক শ্বেয়াৰ কৰে বা খবৰ বিলাক এক মানে নকৰাকে শ্বয়াৰ কৰে। সেইবিলাক কৰিব নালাগে আৰু মানে, যিকোনো তথ্য আৰু আমি যিকোনো ত তথ্য এটা বিশ্বাস কৰাৰ আগতে মান ভালকে পৰীক্ষা কৰি চব লাগে বা আমি ভাল ব্যক্তিৰ পৰাই মানে যি এই তথ্যয় বিলাক মানে ল'বা লাগে আৰু মানে যি কোনো ব্যক্তিৰ পৰা মানে শু ল'ব নালাগে আৰু সেইটোে কথা আৰু
উম আৰু ই মানে তোৰ মানসিক স্বাস্থ্যৰ কেন্তক প্ৰভাৱ পেলাই বস্তুটো
এইটো চাবি এই চাবি এই মানসিক স্বাস্থ্যত মানে প্ৰভাৱ পেলায়। কাৰণ চাপি মানুহে যেতিয়া আনৰ জীৱন দেখি মেলি নিজৰ জীৱনৰ তুলনা কৰে না। তহঁতৰ কাৰোবাৰ এটা জীৱন দেখা পাইছা সেই জীৱনটোোক মানে বেলেগৰ জীৱনটোৰ লগত মানে নিজৰ জীৱনটোৰ লগত তুলনা কৰিবছ কিন্তু কেতিয়া সেনেকা কৰিবা নালাগে আৰু মানে নালাগে আৰু মানে বেলেগে যেনেকে সুখী আহিছে সেনেকে হ'ব লাগে। বা ভাবা য বা এনেকা সুখী আছে এনেকা লাইফতে যি আছে মই বহুত পিছ পৰি আছো নেকি মানে এই তুলনা মানে কম মানে মানুহক হতাশ কৰি তোলে। আৰু মানে নিজৰ ভিতৰত যিটো আত্মবিশ্বাস তাক আৰু চেন কনফিদেঞ্চ সেইটো মানে এ যে নাই মোৰ ভিতৰত সেই বিশ্বাস মানে সেইটো মানে অভাৱ সৃষ্টি কৰি দিয়ে আৰু সেনেকা কৰে।
সেই দে আমি পাহৰি যাও যে চচিয়েল মিডিয়া মানে মানুহে সাধাৰণতে জীৱনৰ কেৱল ভাল মুহুৰ্তবোৰে দেখুৱাই মানে চচিয়েল মিডিয়াত।
হ' হা' সেইটোয়ে মানে মানুহ এ তাৰ ৰি ৰিল লাইফটোয়ে দেখাই দেনতে ৰিয়েল লাইফ নেদেখাই তাতে সেই টোৱে বস্তু মানে বাস্তৱ জীৱন আৰু অনলাইন জীৱনৰ মাজত মানে যথেষ্ট পাৰ্থক্য থাকে আৰু সিহঁতে মানে কিছুমানক কৈয়ে দিয়ে মানে এনেকা কয় উম এনেকা কৰিব নালাগে, আমি মানে ইয়াতে ৰীল লাইফটোৱে দেখা আমাৰ লগত কোনটো ঘটি আছে আচল যোনটো আমাৰ ৰিয়েল লাইফটো আমি নেদেখাও।
অ' সেইটোয়ে ইয়াৰ জৰিয়তে কিন্তু বহুতে নিজৰ প্ৰতি তিভা দেখাব পাৰিছে দেচোন আজিকালি।
আহ' আহ' আহ' সেইটো সেইটো কথা হয় কাৰণ চাবি এইটো মানে ধৰ মানে চচ মিডিয়াৰ আটাইতকৈ মানে ইতিবাচক দিশ বিলাকৰ ভিতৰত মানে এটা আৰু। কাৰণ আগতে এইবিলাক সুযোগ মানে সীমিত আছিল। বাজ মানে ধৰ যেতিয়া এজন গায়ক বা নৃত্য শিল্পী বা ৰা শিক্ষক বা শিল্পীয়ে নিজৰ প্ৰতিভা সমগ্ৰ বিশ্বলৈ লৈ যাব পাৰে আৰু মাজত নি নিজৰ নিজৰ ট্ৰাতা ইনষ্টাগ্ৰাম বা যিকোনো প্লেটফৰ্মতে এটা একাউণ্ট খুলি কেনে নিজৰ যি প্ৰতিভা সেইটো মানে দেখাব পাৰে আৰু বিশ্ববাসীলৈ মানে শ্বেয়াৰ হৈ যায় আৰু সেইটোৱে কথা আৰু।
উম আজিকালিতো চলি হোপায় ধৰ ইউটিউব হওক ৰিল হওক এইবোৰৰ জৰিয়তে মানে মানে তোৰ পৰিচয় দিছে আৰু নিজৰ মানে গোটেই মানে আধা আধি জেগাই চিনি পায় আৰু আজিকালি যোনবোৰ ইউটিউবাৰ হওক কিবা হওক নাম জানে আৰু চবে।
মানে কি জানা এইটো মানে কেৱল সেই আৰু নাম জানাতো নাই ফেমাচৰ কাৰণে নহয় ইয়াৰ জৰিয়তে মানে বহুতে উপাৰজ উপৰজনো কৰি আছে আৰু মানে উম বহুত অসমৰে হওক বা মানে বিভিন্ন দেশৰে আৰু যি হওক। মানে চে ডাঙৰ ডাঙৰ মানে ইউটিউবাৰছ বিলাক হওক বা ইনষ্টাগ্ৰাম ৰিল ক্ৰিয়েটাৰ বিলাক সিহঁতে মানে উপাৰ্জন কৰি আছে, আৰু এই ডিজিটেল যুগত মানে এইটো এটা তাৰ মানে কৰ্ম সংস্থাপনৰ নতুন পথ আৰু।
উম আৰু তোৰ মানে সৰু চুলি বিলাকে মানে এই দু বস্তু কেনেকে ব্যৱহাৰ কৰিবা লাগে মানে।
মোৰ মতে চাহ এইটো বস্তু মানে সৰু ছোৱালী হতে মানে অভিভাৱক অকলে মানে এ সেই আৰু। চাই থাকবা লাগিব আৰু মানে কি কামত ইউজ কৰিছে কি কৰা নাই কিমান সময় ইউজ কৰিছে। বা সময়টো ধৰি দিবা লাগিব ইমান সময় বা নেৰিলে মবাইলটো টানি লৈ আহিব লাগব বা কি কণ্টেন্ত বোৰ যদি ভাল কন্তেণ্ট চাই বেয়া কনটেন্ত চাইছে সেইবিলাক চাব লাগিব আৰু বা অনলাইন সুৰক্ষাৰ বিষয়ে মানে কল শিকাবা লাগিব আৰু সেইটোৱে কথা।
আৰে তোৰ এইটো চাইবাৰ বুলিং আৰু অনলাইন প্ৰৱচনৰ বিষয়ে যে শুনবলৈ পা বহুত।
অহ' সেইটো মানে কি আৰু অচিনাকি যি মানুহে মানে যিবিলাক বেক্ত অচিনাকি মানুহ বিলাকক আমি মানে নিজৰ ব্যয়ক্তিগত তথ্যবিলাক দিব নালাগে। এ যিবিলাক আমাৰ পাছত ব্যৱহাৰ কৰা হয় সেইবিলাক ক'ব নালাগে।